শুনিছানে? শুনি আছা নে তুমি? অ, শুনি আছা নাই?
হয় মই শুনিছো। আপুনি শুনিছে?
অ, মই শুনিছো ৰ'বা। কি কৰিছা পিছে?
মই এনেই আছো অলপমান পঢ়ি আছিলো। তুমি কি কৰি আছা?
মই এনেই আছো ৰ'বা মইয়ো গৰম।
অ, বুজিছো। ভালে আছা?
আছো আছো দিয়া। তুমি ভালে আছা নে নাই?
মইয়ো ভালে আছো। আজি বা কিয় মনত কৰিলা?
কিয় মনত কৰিলো মানে তোমাৰ লগত ভাবিলো এই চাকৰি ব্যৱসায়ৰ ওপৰতে অলপমান কথা পাতো নিকি?
মানে তুমি এটা ভাল বিষয়ে বাছিলে। মানে তুমি এটা ভাল বিষয়ে বাছি লৈছা মানে যিহেতু বৰ্তমান সময়ত বহু যুৱক যুৱতীয়ে এই দুয়োটাৰ মাজত অলপ কোনটো বাচি লব সেই বিষয়ে চিন্তা কৰি আছে। মানে তেওঁলোকৰ বাবে কোনটো ভাল হব গোটেই জীৱনভৰ কোনটো তেওঁলোক মানে বেছি সহজ হ'ব এই বিষয়ে ভাবি আছে তুমি ত ভাল বিষয়ে বাছি লৈছা
ঠিকেই কথা কৈছা। মোৰ মতে চাকৰি আৰু ব্যৱসায় দুয়োটাৰে মানে নিজা নিজা সুবিধা আৰু অসুবিধা আছে। তুমি ত গমেই পোৱা সক চব বস্তুৰে মানে সুবিধাও আছে অসুবিধাও আছে দিয়াচোন। প্ৰথমে মই, মই ভাবিলো চাকৰি কথাই কওঁ নেকি আহ মানে চাকৰি আটাইতকৈ ডাঙৰ সুবিধা হৈছে নিয়মীয়া আয়। আমি মাহৰ শেষত নিশ্চিত ভাৱে দৰমহা পোৱা যায়। ইয়াৰ ফলত মানে আৰ্থিক পৰিকল্পনা কৰাতো সা সহজ হয়। কিন্তু ধৰা আ, মানে কবলৈ গ'লে আৰু চাকৰিত মানে বহু সময়ত ধৰা পেঞ্চন থাকে, চিকিৎসা সুবিধা থাকে, চুটি আদি সুবিধাও মানে পোৱা যায়। কিন্তু ধৰা ব্যৱসায়ত এইবিলাক সুবিধা মানে খুব কমকৈ পোৱা যায়। তুমি যদি ব্যৱসায় কৰিলা। তুমি পিছলৈকে মানে পেঞ্চন পোৱাৰ সুবিধাটো তোমাৰ নাথাকে। বা চিকিৎসা বিষয়ৰ যিটো সুবিধা থাকে, আমাৰ চাকৰি বিলাকত সেইবিলাক তোমাৰ নাথাকে। তুমি টো আজিকালি গমেই পোৱা চিকিৎসা বা বিভিন্ন ধণৰ মানে চা চাকৰিৰ সেই চাকৰি ক্ষেত্ৰতো যথেষ্টখিনি সুবিধা ওলাইছে বা ছুটি আহ ছুটিও তুমি চাকৰিত ভালে খিনি পোৱা বা যথেষ্টখিনি মানে কিবা কিবা নহয় কিবা উৎসৱ পাৰ্বন আহিলে তুমি চা ছুটি পায়ে থাকিবা কিন্তু মন কৰিবলৈ গ'লে ব্যৱসায়ত তেনেকুৱা নহয়। আহ', বি বিশেষকৈ মানে চৰকাৰী চাকৰিত চাকৰিৰ নিৰাপত্তা বেছি থাকে। ব্যক্তিগত চাকৰিতকৈ চৰকাৰী চাকৰিত মানে যথেষ্ট খিনি সুবিধা আছে। তাৰে তুলনাত ব্যক্তিগত চাকৰিত আহ অলপমান কমেই হ'ব দিয়াচোন এনেও আৰু চাকৰিত যথেষ্টখিনি সীমাবদ্ধতো আছে এ তুমি কোৱাচোন তোমাৰ মতে কি কি সিমাবদ্ধতা আছে চাকৰিত?
মানে চাকৰি স্বাধীনতাটো কম থাকে। মানে আমাৰ যিটো আমাৰ আমাতকৈ উচ্চ বিষয়া আছে। তেওঁলোকৰ আমি কথা মানি চলিব লাগে বা আমি নিজৰ মতে কিছুমান কাম কৰিব নোৱাৰো। তেওঁলোকে আমাক যিবোৰ নিৰ্দেশ দিয়ে। আমি সেইমতেহে কাম কৰিব পাৰো আৰু উম আমি নিজে সিদ্ধান্ত কিছু সিদ্ধান্ত মতে কিছুমান কাম কৰিবও নোৱাৰো যেনে আমি ভাবিলো যে এইটো কামটো ভাল কিন্তু তেওঁলোকৰ মতে যে এইটো কামটো অশুদ্ধ হয়। তেন্তে মানে তেওঁলোকে আমাক আম আহ মানে আমাৰ এই কামটো তিৰস্কাৰ কৰিব পাৰে, বা আমি সেই কামটো অ কৰাৰ ফলত মানে তেওঁলোকৰ পৰা বহুখিনি কথা শুনিবলগীয়া হয় আৰু কিন্তু আ আনহাতে ব্যৱসায়ত মানে নিজৰ মালিক নিজে বুলি ক'ব পাৰি মানে আমাৰ যিটো মন যায় আমি সেইটোৱে কৰিব পাৰিম। কাৰণ আমাক, ওপৰত আমাক কবলৈ কোনো নাই। আহ মানে সেই ব্যৱসায় ব্যৱসায় মানে আটাইতকৈ ডাঙৰ আকৰ্ষণ বুলি কব পাৰি মানে নিজৰ সিদ্ধান্তে যিহেত তু নিজে ল'ব পাৰো আমি।
হয়, তুমি ঠিক কথাই কৈছা। আৰু মানে ধৰা নিজৰ ছুটি টুটিৰো কথা আছে দিয়াচোন যথেষ্টখিনি কথা আছে, নিজে সেনেকে ল'ব পৰা যায় নিজৰ মালিক নিজে হোৱাৰ কাৰণে বা কাৰো তলত চলিব লগীয়া নহয় বা কাৰো কথা শুনিব লগীয়া নহয়, কাৰো নিৰ্দেশ বা আদেশ পালন কৰিবলগীয়া নাথাকে। নিজে নিজৰ মনেদি বা নিজৰ যিখিনি কাম কৰিব লগীয়া থাকে সেইখিনি আহ সেইখিনি মানে কৰি কিনে যে ওলাই আহিব পাৰিবা যিখিনি যি তোমাৰ কাম থাকে আৰু সেইখিনি কৰি কিনে আৰু নিজৰ মতে ধৰা উম কোনো মাথোতা নাই। আৰু যথেষ্টখিনি সুবিধা যথে ষ্ঠখিনি সুবিধা ব্যৱসায়টো আছে চাকৰিটো আছে আৰু দুটাৰে নিজৰ নিজৰ সুবিধা অসুবিধা আছে। আৰু এ। ব্যৱসায়ৰ দ্বাৰা মানে লাভৰ সম্ভাৱনা যথেষ্ট বেছি কিন্তু আন হিচাপে চাবলৈ গ'লে লষ্টৰ সম্ভাৱনাও যথেষ্টখিনি আছেই দিয়াচোন। আহ কাৰণ চাবা এটা সফল ব্যৱসায় এজন আহ ব্যক্তিক আৰ্থিক ব্যক্তিক মানে সফল ব্যৱসায় এটাই আহ ব্যক্তি এজক আৰ্থিকভাৱে বহু আগুৱাই নিব পাৰে। কিন্তু এনেকুৱাই নহয় এটা আমি ব্যৱসায় এটা আৰম্ভ কৰিলো অ' মানে আমি সদায় লাভ হৈয়ে যায়, আমাৰ কোনোদিন লোকচান নহব প্ৰথমতে আমাৰ কি থিক আমাৰ লোকচান‌ও হ'ব পাৰে ব্যৱসায়টো আমি এক লাখ টকা লগালো আমিতো এনেকু কুৱাই নহয় যে আমি এবাৰতে এক লাখ টকা, পাঁচ লাখ টকা পাম বা চাৰি লাখ টকা পাম, তেনেকুৱাতো নহয়। আমাৰ যথেষ্টখিনি লোকচানো হ'ব পাৰে আম যদি লাখ টকা লগাইছো আমাৰ দুই লাখ টকাও লোকচান হব পাৰে। সেইকাৰণে মানে দুয়োটা ভাবি চিন্তি আমি ব্যৱসায়ত পইচা লগাব লাগে বা ব্যৱসায়ত আমি আগবাঢ়িব লাগে। তাৰোপৰি যথেষ্ঠখিনি মানুহ দেখা যায় যে যথেষ্টখিনি মানুহে লাভৱানো হৈছে বা তেওঁলোকৰ যথেষ্টখিনি উপকাৰো হৈছে যিটো ব্যৱসায়ত হাত দিয়াৰ পিছত। আৰু মানে আ আনলোককো তেওঁলোকে ব্যয়ৱসায় ন ব্যৱসায় মানে আনলোককো আৰু কামত অ সুযোগ দিয়ে বা নিয়োগৰ সুযোগ দিয়ে আৰু দেশৰ অৰ্থনৈতিক উন্নয়নত ব্যয়ৱসায়ীসকলৰ যথেষ্টখিনি ভূমিকা আছে, তথাপিও ব্যয়ৱসায় আৰম্ভ কৰাটো ইমান সহজ কথা নহয়। ব্যয়ৱসায় আৰম্ভ কৰাৰ বাবে মূলধনৰ প্ৰয়োজন আৰু লোকচানতো অলপতে যেনেকে ক'লো, স্থানৰ মানে যথেষ্টখিনি আশংকা থাকে আৰু ব্যৱসায় এটাত পইচা লগাবলৈ হ'লে আমি সকলো মানুহে সামৰ্থ্য নথাকে, ব্যয়ৱায় ব্যৱসায়ত এ জমা কৰি পইচা লগাবৰ কাৰণে তাৰ কাৰণে আমি মূলধনৰ মানে পইচা লব মূলধনটো যোগাৰ কৰিব লাগিব বা আজিকালি আহ মূলধন মানুহে যৰ পৰা যোগাৰ আনিলে ধৰা যোগাৰ কৰি, কিন্তু অ পাঁচ টকা সুতত বা দহ টকা সুতত যথেষ্টখিনি আমি আজিকালি বিভিন্ন ধৰণৰ এইবিলাক ওলাইছে দিয়াচোন। সুতৰ পইচা বহুত কিবা কিবি ওলাইছে। তাৰে ভিতৰত আমি এইবিলাকৰ পৰা মূলধন লৈ কিনে আমি ব্যৱসায়ত লগাম, যদি আহ ভগৱানে ভালে ভালে যদি কৰে আৰু ব্যৱসায়টোত তেনেহ'লে আমি আগবাঢ়ি যাব পাৰিম আৰু যদি আমাৰ ব্যৱসায়টো কৰাত হোৱা নাই বা লোকচান হয় যদি আমাৰ লোকচান হব দিয়াচোন তোমাৰ মতামত কি বাৰু?
হয় ঠিকেই কৈছা। ব্যৱসায় কৰাটো সকলোৰে বাবে সম্ভৱ নহ'বও পাৰে, কাৰণ সকল সময়ত লগত মানে ইমান মূলধন নাথাকে বা তেওঁলোকে মানে এই যোগাৰ কৰিব ব্যৱস্থাটো নাথাকে মানে কিছুমান লোকেহে মানে এই কৰিবলৈ এই পদক্ষেপটো লবলৈ সক্ষম হয় বা তেওঁলোকৰ মানে আৰু কিছুমানৰ ভয়ো থাকে যে। মই যদি এইখিনি যদি মূল্য মূ ব্যৱহাৰ কৰো কিন্তু তাৰ সলনি যদি মই অ লোকচানৰ সন্মুীন হবলগীয়া হয় বা মোৰ। যদি আয় নহয় তেন্তে মই কি কৰিম বা মই অ একদম খালত ডুবি যাম মানে এনেকুৱা। কিছুমানৰ চিন্তাও আহে আৰু মানে এই চাকৰিত মানে মানে সেয়েহে মানে ব্যৱসায়ত সাহস ধৈৰ্য্যৰ মানে পৰিশ্ৰমৰ প্ৰয়োজন হয়। আৰু মানে যদি আমাৰ সাহসকে নাথাক বা ধৈৰ্য্য নাথাকে আমি মানে এবাৰ দুবাৰ লোকচান হোৱাৰ পিছতে ধৈয্য ৰাখিব লাগিব। বা মানে আমাক পৰিশ্ৰমৰ প্ৰয়োজন। আহ আমি যদি মানে আৰ্থিকভাৱে পৰিশ্ৰম কৰো তেন্তে মানে আহ আয়ৰ বাট সোনকালে মুকলি হয়। মুকলি হব পাৰে। আৰু মানে উমঁ- মানে চাকৰিত মানে আয়ৰ সীমা- মানে সীমা থাকে যেনে পদোন্নতি বা বেতন বৃদ্ধি হ'লেও মানে উমঁ- আমাৰ চাকৰিৰ যিটো আয় আছে সেইটো বৃদ্ধি পায়। আঁ', মানে আ', বা আমাৰ যিটো উমঁ- আমি যিখিনি ব্যবহাৰ কৰোঁ মাহত আমাৰ খিনি বৃদ্ধি পায়, কিন্তু ব্যৱসায় তেনেকুৱা নহয়।
হয় বাৰু, তুমি ঠিক-ঠিক কথাই কৈছা। আঁহ', -মানে বহুলোক চাকৰি ব্যৱসায় আৰম্ভ কৰে কাৰণ তেওঁলোকে ব্যয়ৱসায়ত যথেষ্টখিনি লাভ দেখে। বা তেওঁলোকে ধৰা তেওঁলোকে হয়তো এনেকুৱা মানুহ তেওঁলোকৰ জীৱনত দেখিছে যে যোনে ব্যৱসায় কৰি আগবাঢ়ি যাই আছে, কিন্তু হয়তো তেওঁলোকে ব্যৱসায়-ব্যৱসায় কৰাৰ পিছত- কিমান মানুহৰ লোকচান হৈছে সেইবিলাক তেওঁলোকে মানে- পিছৰখিনি ভাবি চিন্তি যাব নোখোজে য'ত পইচা দেখে তা'তেই তেওঁলোক আগবাঢি যায়, এনেকুৱা ধৰণৰ কথা বুলি কব পাৰি দেচোন। আৰু আঁহ', মোৰ মতে ধৰা নতুন প্ৰজন্মই এনেই আঁহ', - নিজৰ দক্ষতা আগ্ৰহ আৰু পৰিস্থিতি বিবেচনা কৰিহে এই দুটা চাকৰিৰ ব্যৱসায়ৰ মাজত এটা সিদ্ধান্ত ল'ব লাগে। কাৰণ তেওঁলোকে এনেকুৱা নহয় যে ব্যৱসায়ত পইচা বেছিত ব্যৱসায়ত যাম বা চাকৰিত পইচা বেছি এনেকুৱা নহয় তেওঁলোকে নিজে নিজৰ মনৰ ফালৰ পৰা যিটো ভাবে যে অ', - মোৰ আগ্ৰহ আছে বা এইটোত মোৰ এইটো কৰিবৰ মন বা এইটোত মোৰ দক্ষতা আছে বা এইটোত মই- আঁহ' নিজে কৰিব পাৰিম সেইবিলাক ভাবি চিন্তি তেওঁলোকে আগবাঢ়িব লাগে। আৰু আনৰ দেখাদেখি সিদ্ধান্ত লোৱাতো আৰু আনৰ দেখাদেখি ধন তোলাত কোনো উচিত নহয়, তাৰ যাৰ যিখিনি সামৰ্থ আছে তেওঁলোকে সেইখিনি বাৰু কৰিব পাৰিব দিয়াচোন। আঁহ', বেলেগক দেখি-দেখি তুমি যদি- আঁহ' নিজে সেইটো কামত যোৱা তেওঁ বাৰু সেইটো কামত আঁহ' কপাল ফুলি গ'ল বা তেওঁলোকে অ'- উন্নতি কৰিব পাৰিলে তুমি যদি নোৱাৰা তেতিয়া তোমাৰ এইটো লোকচান হ'ব। আৰু আঁহ' যদি কোনোবাই মানে ধৰা- যদি-যদি কাৰোবাৰ ধৰৰ ব্যৱসায়িক চিন্তাধাৰা আছে বা- আঁহ' তেওঁলোকে মানে আয়ৰ পৰিমাণটো আঁহ'- ভালদৰে জানে বা কেনেকুৱা কি ক'ত পইচা খটাব লাগে তেওঁলোকে ভাল ভালদৰে জানে তেতিয়াহে তেওঁলোকে ব্যৱসায় মানে- ব্যৱসায় পথটো ভা- বাচিব লাগে বুলি মই ভাবো আৰু। আৰু যদি কোনোবাই ধৰা নিশ্চিত আয় আৰু স্থিৰ জীৱন বিচাৰে তেনেহ'লে তেওঁলোকৰ কাৰণে চাকৰিয়ে ভাল। কাৰণ ব্যৱসায়টো যথেষ্টখিনি কষ্ট-কষ্টটো দুটাতে আছে তথাপিও আৰু যদি স্থিৰ- স্থিৰ হিচাপে মানে স্থিৰৰ জীৱন এটা বাচিবলৈ লয়। তেনে তেওঁলোকে চাকৰি মানে আঁহ' পাচটোত আটাইতকৈ- আটাইতকৈ মানে মই ভাল বুলি ভাবো আৰু। আৰু ধৰা অ'- অনলাইন ব্যৱহাৰ যথেষ্টখিনি বৰ্তমান সুযোগ আছে বা সুবিধাও আছে। তোমাৰ মতে কি কোৱাচোন এনেই?
আ', মানে আজিকালি বৰ্তমানত বহুতে চাকৰিৰ লগতে সৰু ও আৰম্ভ কৰিছে মানে তেওঁলোকে চাগে মানে দিনটো- কোনোবা চাকৰি কৰে বা আৰু ৰাতি আহি পিনে মানে অ' মানে সৰু-সৰু তেনেকুৱা ব্যৱসায় আছে- সেইবোৰ কৰে। মানে যিবোৰ অনলাইন মাধ্যমৰ জৰিয়তে মানে ব্যৱসায় কৰিব পাৰি সেইবোৰৰ মানে আজিকালি সুযোগ- সুযোগটো বৃদ্ধি পাইছে ফল মানে তেওঁলোকৰ দু ঘৰৰ আয়টো বৃদ্ধি পাইছে। আঁহ' যেনে ইণ্টাৰনেটৰ সহায়ত মানে ঘৰতে বহি ব্যয়ৱসায় চলাব পাৰি। আৰু লগতে অ', যিয়ে কৰা নহওকঁ মানে সফলতাৰ মূল চাবি কাঠি হৈছে পৰিশ্ৰম। - আমি যদি পৰিশ্ৰম-পৰিশ্ৰমেই নকৰো- তেন্তে মানে আমাৰ অ' না ব্যৱসায়ত উন্নতি কৰিব পাৰিম না চাকৰিত। আমি যদি মানে দুটা- মানে স্থিৰ মানে মনোবল ৰাখি পিনে আমি কঠোৰো পৰিশ্ৰম কৰিব লাগিব তেন্তেহে মানে আমি দুটা অ', মানে দুটা ফলতে মানে আমি অ', নিজৰ অ' দক্ষতা দেখুৱাব পাৰিম বা সফল সফলতা লাভ কৰিব পাৰিম।।
হয়, হয়, তুমি থিক কথাই কৈছা আমি চাকৰিয়ে বাছো বা ব্যৱসায়ে বাছো দুটাতে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব তে তেতিয়াহে মানে তাৰ পৰা ফল আহিব বা হয়, আমি এইখিনি কষ্ট কৰিছো বা তাৰে ফলত আমি এইখিনি পাইছো বা এইখিনি ইমান খিনি উন্নতি কৰিছোঁ। পৰিশ্ৰম অবিহনে আমি চাকৰি বা ব্যৱসায় কোনো ক্ষেত্ৰতে আগবাঢ়ি নাহে মানে আগাঢ়ি যাব সুযোগটো নাপাও বা আমি সফলতা নাপাওঁ। অকল এ এই দুটা কামৰ কামত যে আমি পৰিশ্ৰম কৰিব লাগে তেনেকুৱা নহয়, আমি দৈনন্দিন জীৱনতো যথেষ্টখিনি বা নিজৰ কাৰণে হওক বা পৰিয়ালৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিব লাগে বা ছাত্ৰ-ছাত্ৰ জীৱনটো আমি যথেষ্টখিনি কষ্ট কৰিহে আমি ভাল পৰীক্ষাত পৰীক্ষাত হওক মানে নিজৰ জীৱনত আৰু ভাল ফলাফলতা আনিব পাৰিম আৰু অ' মই ভাবো যে ব্যক্তিৰ লক্ষ্য আহ যোগ্যতা আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে মানে সঠিক পথ বাছনি কৰিব লাগে। আজি যদি মোৰ মই মানে ধৰা মোৰ সামৰ্থ চাকৰি কৰাত, তথাপিও যদি মই ব্যৱসায় পথ বাচি লওঁ, তেনেহ'লেটো মোৰ যথেষ্টখিনি লোকচান হ'ব। বা সেই মূলধন খিনি মই ক'ৰ পৰা যোগাৰ কৰিম বা তাতে যিমান যিমান খিনি অ', সুত লাগিব বা যিমান যিখিনি যিখিনি আৰু সমস্যা আহে, মোৰ সামৰ্থ অনুযায়ীহে মই মানে মই এই দুটাৰ ভিতৰত এটা পথ বাচি বাচি লো-ল লোৱা ভাল। মোৰ যিখিনি সামৰ্থ্য নাই তাতচে যদি মই অ', দুই গুণ মানে দুই গুণ হিচাপে মই কাম কৰিব যাওঁ তেনেহ'লেতো মোৰ অ' উন্নতিয়ে নহ'ব বা মই ধৰা সফলতাৰ পথটোৱে দেখা নাপাম। এতিয়া তোমাৰ মতামত কি বাৰু?
হয়, হয়, মানে সকলো মানে সকলো মানে দক্ষতা নাথাকে। মানে কিছুমানৰ অ', চাকৰিৰ দক্ষতা থাকে বা কিছুমানৰ ব্যয়ৱসায়ত দক্ষতা থাকে। এতিয়া কিছুমানে মানে বেছি লোকচান সহ্য কৰিব নোৱাৰে বা কিছুমানে ইমান অ', মানে ব্যৱসায় ইমান মূল্য মূলধনৰ ব্যৱসায় কৰিব নোৱাৰে সেয়ে কিছুমানৰ বাবে ব্যৱসায়টো ভাল আৰু কিছুমানৰ বাবে মানে এই চাকৰিতটো ভাল।
হয়, হয়, তুমি ঠিক কথাই কৈছা। বাৰু আজি তোমাৰ লগত কথা পাতি মোৰ যথেষ্টখিনি অ', মানে অভিজ্ঞতাও হ'ল। আৰু জ্ঞানো পালো যথেষ্ট খিনি।
হয়, হয়, মানে মোৰো বহুতেই ভাল লাগিল।
ঠিক আছে হ'লে আজিলৈকে সামৰো আৰু।
হয়, দিয়া ধন্যবাদ।